অহ
কোৱা
কি কৰি আছ
এনেই আছোঁ ঘৰতে
অ বাকী ভাত চাত ৰাতিপুৱা ৰুটি খালি অ কলেজ
কলেজ যাম এ ডেৰটাৰ পৰা আছে একজাম আছে
অ অ কি আছে পৰীক্ষা
আজি ইংলিছ উম ভালেই হৈছে
অ মন কৈছো আজি আজি লাষ্ট নে আৰু পৰীক্ষা আছে
আছে আৰু আজি গ'লে আৰু চা চাৰিটা থাকিব উম মানে আজি দিলে
কি পৰীক্ষা পৰা কিমান সময়ত আহিবি
মোৰ আৰু বাজে পাঁচটা চাৰে পাঁচটা মান বাজে
আবেলি এপাক ওলাই যাম বুলি,
অ ৰ মানে অ ঘৰলে যাওঁতে মেলোতে, যাওঁতে এঘন্টা দেৰ ঘন্টামান লাগে।
অ ঘৰ পৰা কলেজ দুৰ নেকি?
অ।
অ মই বেছি দৰ নহয় চাবা ভাবিছো এাৰাক লৈ যাম বুলি টাউনৰ ফালে কিটানো যোৱা হব নেকি?
মইতো কলেজতে থাকিম, তই কাবাতা এটাৰ লগত যাৱ যদি লগ কৰিব পাৰিলোঁ হেতেন?
নহয় নহয়, এতিয়া নহয় আবেলিকে গলো হয় তোৰ লগত।
আবেলি?
উম। ফু বাকী খবৰ খাতি?
আছোঁ আৰু।
অঁহ, কিবা কাম চাম আছে নেকি কৰবাত?
কাম সেনেকুৱা নাই।
এই কাম এটা লাগিছে পইচা পাতিবলৈ অসুবিধা হৈছে।
উম।
কিবা কাম চাম পালে কবিচোন?
নাই এনেকুৱা ময়ও আগতে বিচাৰিছিলো কাম কমিতি এতিয়া ঘৰতেই নিজেই গাহৰি পুহিছোঁ, তাৰপিছত মুৰ্গী চুৰ্গী এনেকুৱা পুহি আছোঁ আৰু। সৰু সুৰাকে।
অ অ, মই চো কিবা অ গাহৰি তই গাহৰি পুহি আছ ন?
উম।
হেৰি কি বুলি কয় কিমান পোৱালি দাম কিমান এতিয়া গাহৰি?
মই তোৰ এইফালে বজাৰ এখনৰ পৰা আনিছিলোঁ। তোৰ হেৰি ক লৈছে পঁচিছ ক ক' লৈছে। মানে চাৰিটা আনিছো ন ন হাজাৰ দি আনিছো চাৰিটা।
মোৰ পইচা কিমান নোহোৱা নোহোৱা আছে। মোক তোমাৰ লৈ আহো একেলগ পুহিবি নেকি?
একে মোৰ আকৌ তোৰলৈ দিগদাৰ হ'ব নহয় তহতৰ ঘৰ দূৰ মোৰ ঘৰ দূৰ।
ন নহয় মই তোমাক দি দিম একেটা পঢ়িম।
তো আকৌ এনেকোৱাটো সদায় আমাৰ যাব লাগিব, সদায় এশ ডৰশকৈ তেলপুৰি যাব লাগিব।
এ সেইটো হ'ব আৰু খালি একেলগে পঢ়িলে ভাল আছিলে।
ভালতো আছিলে বাহতে। এতিয়া মোৰ ডাঙ গাহৰি খিনি এতিয়া ডাঙৰ হৈ গ'ল নহয় আকৌ। উ ত' আকৌ গাহৰি দিলে আকৌ বেলেগ ৰোম বনাব লাগিব
ত লাগি দিম দুটাই অলপ ইমান আমাৰ ঘৰত মানে ইমান জেগা নাই যে।
হ'ব আমাৰ ঘৰতো থাকি লব পাৰিবি বাৰু ত কেতিয়াবা ঘ অহ যোৱা কৰিব পাৰিবি আমাৰ মোৰ লগতো এটা লগৰ এটা লাগেও মোক
অ থাকিম তেতিয়াহলে
অহ পাৰিবি এনেকুৱা হলে
অ থাকি দিও থাকি দি কাম বিলাক কৰি আজি হ বিদহত বি বিক্ৰী ত সময়ত দুটাই মিলাই লম আধা আধা মই জনাম ৰ এইকেদিন দেওবাৰে আহিম চাগে
অঁ মোৰ এটা আৰু কেইটামান অনা কথা হৈছে এতিয়া চাৰিটা আছে ঘৰতে
উম তুমি এনে কিমান ডাঙৰ হৈছে
মোৰতো এতিয়া দছ পোন্ধৰ কেজি মান হৈ গৈছে।
ত বিকি বিকি কৰিবি নে দেৰিকে কৰিবি
এতিয়া ভবাই নাই তিনিমাহ হৈছে হে
অ মই একেবেছো একেলগে পুহো একেলগে পুহো বিহু টাইমত বিক্ৰী কৰো এনেকে
নাই মই একবছৰ বিকিম অ এক বছৰ বিক্ৰী নকৰোৱে পোৱালি হোৱাৰ পিছতেহে ভাবিম আৰু।
অ অ মানে বিক্ৰী কৰা ভাল আছিল বিক্ৰী কৰালে ভাল আছিলে।
নাই এতিয়া বিক্ৰী কৰি এই এতিয়া বিক্ৰী কৰি লাভ নাই পোৱালি চাহ এতিয়া মাইকী মোৰ তিনিজনী আছে মতা এটা আছে এতিয়া মাইকীজনী যদি মই পোৱালি নিদিয়াকৈ যদি বিক্ৰী কৰি দিওঁ খুব বেছি পাম বিশ হেজাৰকৈ পাম
অঁ এইটো হয় বাৰু
চাৰিটাত খুব বেছি ষাঠি হাজাৰ টকা পাম হে তাৰপিছত এতিয়া যদি মই পোৱালি যদি দিয়াও তে গাভিনী যদি শোৱাই পেলাই যদি মত টা আছে মোৰ তাতে। তাতেই গৰম হ'ব পাৰিব ঘৰতে তাপিছত, তোৰ যদি এটা পোৱালি যদি টোৰ মই দুহেজাৰকে ধৰিলো, এটাই-এট নাই বুলি কলে এটাইটো বাৰটা-দছটা দিয়ে মই, দহটাকৈ ধৰিছো। তিন দিনীয়া তিৰিছ কিতাপ পোৱালি দিলে।
অহ।
দুহেজাৰ কৈ ধৰিলে ততিৰিষ্টা পোৱালি বা ততিৰিষ্টাৰ পৰা ধৰ মোৰ দহটা মৰিয়ে গ'ল বিষ্টা থাকি গ'ল। বিষ্টাত কিমান ওলাই যাব পইচা ভাৱ? হেই বিষ্ট - হেই বিষ্ট গাহৰি যদি মই দস্তা বিক্ৰী কৰি পেলাই দস্তা যদি মই নিজৰ কাৰণে থৈ দিওঁ
উম।
মানে এক বছৰ বছৰ পুৰাক একো পইচা পাতি মই একো ভবাই নাই বিকিম-চিকিম একো ভবা নাই
অহ।
মইছো এক বছৰ পুৰা পঢ়িম। তাৰ পিছতেহে মই পোৱালি হোৱাৰ পিছতেহে মই বিক্ৰী কৰা মানে ভাবিম আৰু।
ঠিকে আছে হ'ব একো নাই মানে মই সুহিম একেলগে বিক কৰি দিম আৰু।
উম।
মোক কেতিয়াবা আজলেই সময়ত মই বিক কৰিম যদি মই পইচা যদি কিবা দৰকাৰ হয় কেতিয়াবা।
অহ।
তেতিয়া আমাৰ মানে এতিয়া ঘাৰ পা পইচা খোঁচ থাকিব নোৱাৰ ন ডাঙৰ
উম, নাই একবছৰ ঘৰৰ পৰাই খুজিব লাগিব কিবা কৰিবইি লাগিব, এতিয়া মই গৰু ভেকচিন, মাহত কিবা ভেকচিন আকৌ কিবা বেমাৰ, আহিলে সেয়া দানাৰ। তাৰপিছততো গাড়ীত তেল, দানা, আনব লাগে এই তেলৰ পৰা দূৰ পোৱা ৰাতিপুৱা গৈ পেলাই দানা আনোগৈ।
এ সেইটো-সেইটো অকণ কষ্ট হবয় পঢ়িলে।
অহ দানা এবাৰ আবেলি আনো এবাৰ ৰাতিপুৱা আনো তাৰপিছত আকৌ তোৰ কচু-চচু দিনত এই পোৱালিটা আছে ঘৰত, সেই সিয়ে কাটে পোৱালিটোৱে।
অহ, হেৰি বাকিটো কি কিবা চিষ্টেম টো দিছা নেকি তই?
নাই সেইবিলাকো মাথা মৰা নাই।
ত আমাক তত ম ভাল আছে কিবা।
উম, নাই এই এতিয়া মৰা নাই। এই মই মোৰ মানে এই বিজনেছতে মনটো আছে মোৰ এইবিলাক কৰিব মন ইমান নাই বাৰুতে। তাৰপিছত এতিয়া হে, উম এতিয়া মুৰ্গী মুৰ্গীও আছে।
আহ।
এতিয়া মোৰ গাহৰি দানা চানা পইচা খিনি চব মুৰ্গী পাই ওলাই থাকে মানে।
অ সেইটো হয় বাৰু। সুবিধা হৈছে দুইফালৰ পৰা ইনকাম হৈ আছে।
কি দিম এটাত আজিকালি যোৰা ত্ৰিশ টকা।
বিলখন বহুত দিচতাপ।
অ মুগী মু কেইজনী আছে মাইকী। কী মুৰ্গী আছে তোৰ ত্ৰিছজনীমান আছে? ত্ৰিশজনী ত্ৰিশটা দিম এদিনতে পা এক প্লেট দিম। এদিনতে পাওঁ ভাব।
ভাল ভাল আৰু বাকী বেলেগ কথা এটা আছে হেৰি কি বুলি কয় এইটো কবাত দিলা চিলা মান চাং ল'ব নেকি? ঔ কিবা দিলাই চিলাই মানুহ চানু ল'ব নেকি?
দিলাৰট। বায়েডটা দিয়া নাই নেকি?
মই এখন বায়দা দিছিলো কিন্তু তাত মই একো ন নক'লে মানে।
আহ মোক এই। হেৰি তোৰ ক'বাত মিছন চাৰিআলিত নে ক'ত ত টাউনৰ ফালে সফালে চেলচত মানুহ এটা লাগে বুলি কৈ আছিলে?
মোক খবৰ জনাবিচোন লাগিলে মই সোমাই যাম।
অ প্ৰথম ট্ৰেইনিং ল'ব ট্ৰেইনিংটো পাছ কৰিব? কৰিলেহে বোলে চাকৰি কৰিব বোলে?
এই ট্ৰেইনিং লগ বা একো নাই।
এই মই কথা এটা কওঁ। তই এতিয়া কৰবাত কিবা কোম্পানীত। কিবা এটা। কৰিবি কৰ'বাত কিবা এটাত কৰিবি লোকক কিবা এটা অকমান ভুল এটা হ'লে ত নিজৰ লোকৰ। গালি শুনিব লাগিব?
অঁ সেইটো শুনিব লাগিবই বাৰু।
সেইকাৰণ তো নিজে কিবা এটা ঘৰত নিজে কিবা এটা সৰুৰ পৰাহে মানুহ ডাঙৰ হয়। নিজে তো ঘৰত কিবা এটা কৰিব চাচোন। ত হাঁ পু মুৰ্গী পুৰ গাহৰি পুৰতো পইচা নহ'ব এক বছৰৰতো কষ্ট কৰিব লাগিব। তাৰ পিছত। কিন্তু তয় পইচা ওপৰত হুই থাকিব।
হব বাৰু কিন্তু সেই বইচৰো কষ্ট কৰিব ভাল লৈলব।
পহিলে একবছৰ পুৰা কষ্ট কৰিব লাগিব।
উম সেইটো হয় বাৰু সেইটো বছৰ কষ্ট কৰিম একো।
অহ ফল এই পাবি। এতিয়া গাহৰিটো নিয়ম আছে বহুত নিয়ম আছে। এতিয়া মোক মানুহতে মানে সিদিনাখন কৈছে। যা তাক সোমাব নিদিবা গাহৰি ক'বাত কি চুই আহে কি নাই।
উম সেইটো হয় বাৰু তাকে।
অ এতিয়া মই ফাৰ্মত এতিয়াই আমাৰ ঘৰ কোনো মানুহ নোসোমাই মই আৰু পোৱালিটোৱে সোমাই।
অ অ বাকী হেৰি ক'ৰবাত যোৱা পেন চেট আছে নেকি ফুৰিব।
এই মই। একদম এইদিছো। এইবিলাক যোৱাতো আকমান এৰি দিছো ধনেকৈ কলেজ যাওঁ। আৰু আবেলি ৰাতিপুৱা দানা আনিলে যাওঁ।
অ ম এনে একোও নাযাম বোলো। এনেই ওল যাম বুলি ভাবিো দুমাহ এনেই ভাবিো অকণ দৌল ক'বাত ফুৰিবলৈ।
দেই তোৱাল বিলাকো মোৰ গাহৰি মাথা মাৰি। লাগিব।
এই বেছি এ এদিন দুনৰ কাৰণে গ'লো হয়।
বৰচোন মই চাই লওঁ গাহৰিকেইটা ডাঙৰ হোকেইতিয়া। পৰু যে।
ডঙো দাম লাগিব ন। আৰু বিশেষকৈ মানে। এইটো যাব।
অ এতিয়া তাত কিমান পইচা সোমাই আছে যদি। কিবা এটা পুটুকুৰে যদি দানা নাখাল যদি মৰি যায় মোৰ কিমান লছ হ'ব।
সেইটো হয় বাৰু কাৰণ পইচা দিয়াটোহে গম পায়।
এতিয়া খৰচে কিবা দানা আনিব লাগে আকৌ কিবা কেতিয়াবা দুপৰীয়া আকৌ বস্তা যে দানাটো যে এতিয়া ডাঙৰ। বেগটো যে। সেইটো কোৱাব লাগে
উম সেইবিলাক কষ্ট হয় ঐ
এতিয়া মই ফুৰিব যাওঁতে যদি মোৰ তাত যদি নাই বুলি পইচাটো যদি তাত লচ হৈ যায় মোক কিমান লছ হব্ তাত
সেইটো এটা কথা কিন্তু দেই কিবা এটা মিলাই থা যদিও পাৰ যাম আৰু ন।
উম
মিলাই মানে যোৱা হয় ভাল লাগিল অলপ আৰু
অঁ
আৰু বিশেষকৈ যোৱা হয় একো কেচ নাই অক মানে বাহিৰৰ নেচাৰ হ মন্দিৰ তমাৰ সময়ক বেগ সম মন যায়
মোৰ ফাৰ্ম খুলিবৰ সময়তো পইচা পাতি মই ঘৰত ললো আৰু আধা দি মোবাইল পইচা মোবাইলটোৱে বিক্ৰী কৰি দিলো
এক উপায় নাই কষ্ট কাম যেতিয়া বাকী যদি জাহ মোক জনাবি এনে এপাক। এই অ ধ যাম ও লব ভাল লাগিব বোলে
আহঁ
মই বাইকখন লৈ যাম বুলি ভাবিছো।
আহ তই দে কি চলাই আছ মোবাইল
এ এতিয়া মই এ থাৰ্টি ফৰ চলাই আছো
অ মই ফিফটিন মই ফিফটিন টো লৈছিলো নহয় তাৰপিছত এই বিক্ৰী কৰি দিলো পইচা পাতি অসুবিধা হৈছিলে তাৰ পিছত ফাৰ্মত পইচা লাগে এতিয়া এনড্ৰইডতে চলাই আছো আৰু।
এনড্ৰইড চলা ভালকৈ এতিয়া লাভ হ'ব তেতিয়াতো ভাল ভালাম
অ মই সেইটোয়ে ভাবি আছো এতিয়া মই ভাবিছো কথা পাতি হুলে তাৰপিছত ধুনীয়াকৈ ভাল দে ল' মাইম একদম পুৰা প্ৰ মডেলৰ এটা লম আৰু
ঠিকে আছে একো নাই এতিয়া অকণ কষ্ট হব মানুহে কিবা ক'ব পাৰে কিন্তু পিছতো যিটো লবি সেইটোকো বেলেগ কোনো ল'ব নোৱাৰে না এতিয়া আমাৰ এতিয়া বিশেষ কৈ এতিয়া মানুহৰ কাৰো নালাগে নহ মানুহৰ হয়-নহয়, মানুহেতটো বু- হয় ন ভিতৰিত ইমান কষ্ট। হৈছে। মানুহে খালি এটাই বুজি পায় এই পোৱালিটো এই পোৱালিটোৱে কি চলাব কি মোবাইল চলাই আছে বা কি কৰিব লাগে কি কৰি আছে সেইটো সেইটো বুজি নাপায় - গৈ আছে। এ আজিকালি মানুহৰ কথা শুনি লাভ-
মানুহৰ কথা শুনি আগতে ফটো চটো উঠিছিলোঁ, এতিয়া মোবাইলো নাই হাতত হিঃ', এতিয়া মানে লগ বন্ধুবিলাকো ইমান নাই আৰু, এতিয়া মই এনি টাইম তেনেকৈ কলেজত যাওঁ, এতিয়া কেতিয়াবাতো এইকেইদিন পৰীক্ষা এক্জাম হৈছে কাৰণে গৈছোঁ নহলে কলেজো নাযাওঁ। মানে এনি টাইম মানে ফাৰ্মতে থাকো। একদম',